হেল্ল'। হেল্ল'। হেল্ল হেল্ল'।
হয়। ৰা শুনি চানে? হেল্ল'। হেল্ল'।
হেল্ল
হেল্ল। অ শুনিছে
হেল্ল, অহ অহ শুনিছোঁ।
হয় হয়। আপোনাৰ নামটো হয় আপোনাৰ নামটো
মোৰ নাম
হেল্ল অ হয় হয়। মোৰ নাম শ্ৰীমান্ত শ্বেখ মচ্বৰম।
হয়। আপুনি কিবা কৰি আছেনে নে কি? হয় পাইছোঁ দিয়ক।
নাই এনেই বহি আছোঁ, এনেই বহি আছোঁ আৰু ঘৰতে।
অ আজি অফিচ নাই নেকি?
কিবা কৰি আছে?
নাই নাই নাই, মই আজি গৰম যে বহুত এনেই ৰৈ আছোঁ অ, বহি আছোঁ।
তাকে গৰমো আজি। এ নাই দেৰি আছে অলপ। গৰমৰ দিন কি খাম
অ সেইটো হয় বাৰু।
অহ আপোনাৰ এনেই চাকৰি বাকৰি কিবা?
চাকৰি বাকৰি তেনেকে নাই।
অ অ। ঠিকে আছে। এপলাই। এইবিলাক এপ্লাই কৰিব, এইবিলাক নতুন নিউ পষ্ট উলাইছে নহয় গৰমেণ্ট।
অ অ এইবোৰ কৰি কৰিব লাগিব।
কৰিব কৰিব ট্ৰাই কৰিব লাগে চব। তাকে। এতিয়া সন্ধিয়া সন্ধিয়া দৌৰা আ ষ্টাৰত কৰিছোঁ।
অহ।
এয়াই
ময়ো যোৱা আৰম্ভ কৰিব লাগিব আৱ
বাকী আপোনাৰ খোৱা বোৱা
খোৱা বোৱা আপোনাৰ হ'ল।
হ'ল ন।
উম।
উ বাকী ভালেই
বাকী খবৰ খাতি বাৰু ভালেই।
সেইটোৱে লাগে আৱ
এতিয়া কলেজ যোৱা নাই ন?
নাই নাই। এতিয়া মানে আমাৰ এই কেইদিনমানৰ আগত জাস্ত একজাম হৈ গৈছে। ফাইনেল একজাম তাত এতিয়া অলপ ৰেষ্ট আৰু আপোনাৰ।
মোৰো একেই।
হয় হয়।
বাকী আপুনি বেলেগ কিবা কৰে নে।
বেলেগ কিবা কৰে মানে এনেকে কালচাৰেলৰ দিশত আমি আৰ এয়া প্ৰগাম পালে যাওঁ। নেপালে পঢ়া শুনা কৰা এতিয়া কিনো চাকৰি কৰিম কাম কৰিম।
হয় হয় উম। এনেকেই চলিব লাগিব আৰু।
আপোনাৰটো কওক।
মোৰ সেই একেই কালচাৰেল দিশতে আছো অলপ। প্ৰগ্ৰাম চগ্ৰাম হ'লে যাব লাগে আৰু।
অ অ। এনে আমাৰ খ আমাৰ এনে হাহি। ত আপোনাৰ এতিয়া ইয়া কিমান কি বগৰী উৰি যায়।
হয় হয়।
এই কথা বতৰা কাৰ্যসূচীটো এঘাৰ মিনিট ন।
হয় হয়।
টাইমৰ প্ৰতি আপুনি হে কিবা এটা উথ ৰাখিব।
অ ৰাখি ৰাখিম বাৰু সেইটো।
স সেইটো লাগ আজিকালি আৰু টাইমৰ একেই নাই।
হয়।
বাকী কোন কলেজত।
হয় মই আহাঁ আমাৰ শংহৰীয়া।
হয় হয়।
মোৰ মোৰ সেই একেই।
অ হয় নেকি।
হয়তো দেখা দেখি নহয় চাগে।
অ হ হয়, হয়।
হ হ হ।
কৰিব কেতিয়াবা লগ পাম।
অ অ মই গলে লপ আপোনাক ফোন কৰিম।
অ ঠিক আছে। এতিয়াতো আজি এনেকে ফোনতে আজি এনেকে হা হা হা।
বাকি আপুনি কোন ডিপাৰ্টমেণ্টত।
হয় মই এই হেৰি আমাৰ। পলিটিকেল।
ঔ আচ্ছা।
ঠিকেই আছে।
বাট এতিয়া মই মানে মানে হ চাৰআলিৰত আছো ন। তাৰ মমানে মই আছামিছ দছো আছামিছ গলম বুলি আছো।
অ মোৰ সেই আছামিজলৈ যাবগৈ পাও কিন্ত।
অ এই আমাৰ চেক। সাজপাৰ সংস্কৃতিৰ বিষয়ে সা চব তত্ব জ্ঞান। ন ল'বলৈ লাগে ন আজিকালি আজিকালি। লতা মানুহ আমি ৰখাব।
হয় অসমীয়া সংস্কৃতিটো আমি ৰখাব লাগিব এতিয়া।
এয়া সেইটোৱে আমি ৰখাব লাগিব আৰু টো বেলেগ নাই ন।
নাই নাই তেনেকেটো নাই।
উ তাকে আপুনি ক'ত আছে।
মই এতিয়া আপোনাৰ এই গছৰ তলতে বহি আছো।
ঔ গছৰ তল পালেগে আপুনি।
হয় হয়।
অ গৰম দিন আৰু কি কৰিব।
অ সেইটোৱেই।
টাইমটো বহুত নেযায় নোপুৱাই হৈছে ন? হা হা টাইমটো বোলো নেযায় নোপাই লাগিছে, টাইমটো নেযায় নপোৱাই লাগিছে।
গৰম যে।
কি গৰম। গৰমৰ দিনটোত আহিলে গৰম উঠে আও।
তাকে তাকে। বাকী আপুনি ভাত পানী খাব পাৰে।
খাম-খাম লাহেৰে খাম। গৰমত কি খাম? দিনটো খাবলৈও ববলৈ। বস্তু গোটাও তেও মাথা বেয়া হয়।
তাকে। এতিয়াতো জানুৱাৰী মানলৈ আমাৰ এছ এছ চি হবই চাগে।
হয় হয় ওলাব ওলাব। তাকে এতিয়া ৰানিং কৰি আছো এপ্লাই কৰিব লাগিব। হয় অ কৰিম কৰিম।
হয়।
আজিকালি আৰু বিনা পইচাত চাকৰি পোৱাতটো আৰু। আমাৰ আজিকালি আও এইবিলাক।
পাইছে যে সেইটোৱে বহুত খালি নিজৰ অলপ। অলপ কষ্টটো লাগিব।
হয় হয় কষ্টতটো লাগিবই। কষ্ট নহ'লে আজিকালি আজিৰ দিনত একো নহয়।
নাই নাই।
উম।
আও তুমি এতিয়া লৰা লৰা সেইবিলাক কথা পাতে ছোৱালী মানুহ বিলাকে কি পাতে বঢ়ী মানুহ বিলাকে। কি পাতে। সেইটো ওপৰত ডিপেণ্ড কৰে হয়। এতিয়া আমাৰ লৰা মানে হৈছে। যন্ত্ৰ।
হয়।
যন্ত্ৰ, যত লৰাবোৰে কাম কৰে দিনত ৰাতি কৰে।
হয়।
ই হৈছে এটা যন্ত্ৰ।
উম। সেইটোৱেই ন?
সেইটোৱে।
উম উম আচ্ছা আপুনি এতিয়া। কি কৰিছে এ তাৰমানে এতিয়া ভাততো দেৰিকে খাব।
অ হয় ঠিকে।
এতিয়া গৰমত কি কৰিব এতিয়া আপুনি?
গৰমত কি কৰিম অলপ ঘৰৰে কাম বোৰ আছে তাকে কৰিব লাগিব আৰু। এনেকেতো গৰম বুলি বহি থাকিলে নহব ন
হয় হয়। আপোনালোকৰ ঘৰৰ ফালে ঠাণ্ডা জেগা নাই নেকি?
ঠাণ্ডা আছে মানে, ঠাণ্ডা জেগাতো মানে আজিকালি মানে গৰমৰ প্ৰভাৱ পৰিছে।
অও আচ্ছা।
আগৰ দিনৰ নিচিনা আজিকালিতো চাং-তাংবোৰ নাইকিয়াই হ'ল।
নাই নাই। আজিকালি ল'ৰা-ছোৱালীবিলাক ক'ত চাব! আজিকালি ল'ৰা -ছোৱালী আৰু গাড়ী-গাড়ীত ঘূৰিব। গাড়ীত এচি লগাই ঘূৰিব, সন্ধিয়া হ'ব বাইক লৈ আগৰ দিন নাই আৰু! চাঙত উঠি আদ্দা মাৰা
আগৰ যি আড্ডা, বহে চাংবোৰত
নাই নাই আজিকালি।
ঠাণ্ডা বতাহৰ মাজত হয় হয়।
উম। অ' আপোনাৰ ঘৰত মানে কুকুৰা আছে ন?
হয় আছে আছে। আছে আছে আছে।
আপুনি এইবিলাক ঘৰত পুহিছে নে? নে বিজনেচ কৰিছে?
পুহিছোহে।
অ' হয়।
হয় দুটা মতা আছে, দুইটাই যুঁজ লাগি থাকে যে
লাগিবই লাগিবই।
আপোনালোকৰ ঘৰত নাই নেকি?
নাই নাই, আমাৰ ঘৰত নাই।
অ'
মই সেই অলপ আগত, অলপ কেইদিনমান আগত মই হাতী এটাহে আনিছিলোঁ। মানে এতিয়া, হাতীটো মানে খোৱা-বোৱা অলপ মানে প্ৰব্লেম হ'ল যে এ তাকে আকৌ মই এয়া হেৰি, আমাৰ নগাঁৱৰে হয় নিগবালি যে
হয় হয়।
অ' তাতে মানে চম্জাই দিলো আৰু।
অ'। মই
মিছা-মিছি, মিছা-মিছি কষ্ট পোৱাতকেও, তাতে অলপ চৰক ন হাবি
হয় হয়। মই আকৌ ভাবিছিলোঁ, আমাৰ এই মুৰ্গী-সুৰ্গীবোৰ পুহি লাভ নাই ন! বাঘ পুহো নেকি!
পাৰা যায় দেই, পাৰা যায়। আজিকালি এইবিলাক সামান্য কথা।
হয়। বাঘটো পুহি ল'লে ভাল আৰু।
বাৰু সময় হৈছে আৰু ন!
হয় দিয়ক!
কিছু আৰু ত্ৰিশ মিনিট এটা পাতো নেকি?
হয় নেকি?
অ' পাতো ৰ, ক'তনো যায় আপুনি?
নাই নাই, এই গছৰ কঁঠালবোৰকে চাই আছো।
মোৰ লগত কি কথা পাতি আপুনি বেয়া পাইছে?
নাই নাই, নাই নাই।
অ, অ। উঠোঁ আৰু মই ভাত পানী খাওঁগৈ, ন?
উম
দিয়ক, দিছো দিয়ক। দিয়ক